হেল্ল'
অ', শুনিছা?
অ', শুনিচু। কি কৰি আছা? অ', আজি একদম ভাল ব বতৰটো ভাল কাৰণে নেকি? এ কেতিয়াবা আকৌ আমি
অ', বৰ দিগদাৰ হয়। অ'। উ, ভাল। ভালে ভালে বাকী ভালেই। তোমাৰ ভালনে?
উম, ভালেই দিয়া। কি কৰি আছা?
মই এনে বহি আছো, তুমি?
এ ময়ো এনেই বহি অলপ কিতাপ অলপকে পঢ়ি আছিলোঁ।
অ', কি কিতাপ পঢ়িছা?
সেই এনেই অলপ মহাভাৰতৰ বিষয়ে বুলু অলপমান পঢ়োঁ।
অ', ভাল লাগে মহাভাৰত। আচলতে পঢ়িবও লাগে মানুহে ৰামায়ণ, মহাভাৰত, সকলোবোৰ। গীতা হওঁক, বেদ হওঁক। পঢ়িব লাগে বুলিয়ে ভাবো আৰু। পুৰাণেই হওঁক।
হ'য় দিয়া। বেয়াও লাগে, দুখ লাগে, কিছুমান বস্তু নো? আৰু শ্ৰী কৃষ্ণই, অ', শ্ৰী কৃষ্ণইতো গোটেইখিনি কেনেকে এ ৰাজনীতি কৰিব লাগে, কুটনীতি কেনেকে কৰিব লাগে, গোটেইখিনি মহাভাৰতত শিকায়ে থৈ গৈছে আৰু। মানুহক হমম। ভাল লাগে পঢ়ি লৈ পেলাই। মানে এ ভীষ্মৰ যেতিয়া মানে ম কাহানীটো দেখো নহয়, তেতিয়া দুখো লাগে। তেখেতেতো, আহ নিজে ত্যাগ দিলে নো? মানে, কেতিয়াও বিয়া নকৰাও বুলি যে ত্যাগ দি দিয়ে এ, সিংহাখন খনৰে সদায় মই মানে, আহ ৰক্ষা কৰি থাকিম। মই কেতিয়াও বিয়া নকৰোঁ। গংগাাপুত্ৰ ভ্ৰীষ্মই। উম। সেই কাৰণে সেইখিনি বস্তু দেখি ফাৰ্ষ্টে মোৰ বহুত দুখ লাগে।
অ', আৰু সকলোৱে আকৌ শংখও বজাইছিলে নহয়, সকলো শংখৰে যে এটা এটা নাম থাকে। যে
অ তুমি জানা জানো নামখিনি
মই অ এনেই মানে মই জনাত মই বিশেষ মানে বৰ বেছি বিশেষজ্ঞ নহয় এইটো বিষয়ত কিন্তু এনে অলপ জনামতে শ্ৰীকৃষ্ণই চাগে পঞ্চজন্য বজাইছিল মানে পাঁচমুখীয়া খ বজাইছিল
উম
তাৰপিছ অ তাৰপিছত অৰ্জুনে দেৱ দেৱদত্ত বজাইছিল
উম
আৰু ভীমে পৌণ্ড্ৰ নামৰ শংস বজাইছিল নকুলে আহ নকুলৰটো পাহৰিছো সহদেৱে মণিপুষ্ট ক বজাইছিল আৰু যুধিষ্ঠিৰে অনন্ত বিজয় বজাইছিল বুলি জানো আৰু আগতে পঢ়িছিলো
উম উম অ সেইখিনি ভাল লাগে মানে এইখিনি নাজানা কথা খিনি আগৰ মানে ভাল লাগে যেনেকে অ অৰ্জুনৰ মানে ধনু খনৰ নাম হৈছে গান্ধীপ তেনেকে সেই মানে তেখেততো গোতেই একদম এক নম্বৰ আছিল আৰু ন ধনুধাৰী একে বিশ্বৰ
অ কৰ্ণয়ে কৰ্ণয়ে আকৌ এক পাত মানে এক পাত যি ৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল একাগ্নি
উম উম
সেয়া মানে ঘটুকছ কৰ্ণই ঘটুকছক মৰা নাছিল জানো
অ
উম তেতিয়া একাগ্নি হৰ পাতেদি দি অস্ত্ৰ পাতেদি মাৰিছিল একাগ্নি মানে এবাৰেই ব্যৱহাৰ কৰিব
এবাৰ আৰু আৰু নোৱাৰি আৰু তেনেকুৱা কিন্তু সেই কৰ্ণ মানে সুত পুত্ৰ বুলি কৰ্ণক মানে বহুত অৱহেলা কৰিলে ন মই বিশেষকৈ দুখ লাগে মানে কৰ্ণ আৰু আহ অভিময়নুৰ মানে জীৱন টোক দেখি পেলাই মো বহুত
অ এয়া চাগে অৰ্জুনৰ নেকি মানে কিবা এটা আছিলে যে পশুপাত অস্ত্ৰ নে কি অৰ্জুনৰ এক বিশেষ অস্ত্ৰ এইটো কৰ্ণয় যে মাৰিছিল যে
পশুপাত পাত সেইপাত হেৰি অৰ্জুনৰে হয়
অৰ্জুনৰ হয় কিন্তু কৰ্ণই মাৰিছিল ন অ নহয় অৰ্জুনে কৰ্ণক মাৰিছিল
অ', সেইবাদি কৰ্ণ মৃত্যু হৈছিলে। যেতিয়া ৰথ খন যে ফচি গৈছিল! উম, ৰথখন যে ফচি গৈছিল।
অ' বুজিছো। অ' সেই তেতিয়াই অৰ্জুনে কৰ্ণক মাৰিছিল পশুপাত অস্ত্ৰৰেদি হয় নাই?
উম-উম, হয়-হয়।
মহাভাৰততটো ওঠৰটা পৰ্ব আছে।
ওঠৰটা।
অ'।
মই ইমানো গম নাপাওঁ, কিন্তু অলপ-অলপ জানো আৰু মহাভাৰত গোটেইখন চাইছোঁ বাৰু দেই।
অ', উম! সৰুতে আমিও চাইছোঁ টিভিত।
অ' ভাল লাগে।
মই কিন্তু তেতিয়া বুজিয়ে না পাওঁ জানানে?
উম। আগৰ দিনৰ কেনেকুৱা ন' মন্ত্ৰ মাতিয়ে মানে ল'ৰা-ছোৱালী পাই যায়। যেনেকে এতিয়াতোতো কুন্তিৰ পুত্ৰই হয় ন' কৰ্ণক
কৰ্ণ, সূৰ্য্যৰ পুত্ৰ কৰ্ণ বুলি কয়। সূৰ্য দেৱতাৰ পৰা বৰমানি শিকিছিলে
উম, আগ বিবাহৰ আগতেই মানে যিহেতু জন্ম পালে সেইকাৰণে পানীত উটুৱাই দিলে উম, দে সুত পুত্ৰ বুলি ক'লে তেখেতে কিমান লঘু লাঞ্চনা পালে গোটেই জীৱনটো ন' কৰ্ণই। সুত পুত্ৰ বুলিয়ে কিন্তু চ' সকলোতকৈ ডাঙৰ মানে মানে গোটেই মানে ৰজা হোৱাৰ অধিকাৰ খিনি কিন্তু কৰ্ণৰহে আছিল। যুধিষ্ঠিৰৰো নহয় আৰু মানে দুৰ্যোধনৰো নহয়। সেই কৰ্ণৰ লগত বহুত অন্যায় হ'ল।
কথাটো বাৰু মিছা নহয়।
সেইটোৱে ঠিক তেনেকৈ আমাৰ অভিমন্যুক যেনেকে কিমান কষ্টত মাৰি পেলালে ন' ইমান দুখ লাগে অভিমন্যুক মৰা কথাখিনি।
অ', মই ভালকে নাজানো অলপ যদি তুমি মোক জনোৱা।
অ', অভিমন্যু মানে হেৰিত কুৰুক্ষেত্ৰৰ ভিতৰত যেতিয়া সোমোৱাই ল'লে ন' তৰিচত তাত তাত যে তেতিয়া সোমোৱাই লোৱাৰ পিছত উম, মানে পেটত যেতিয়া আছিলে অভিমন্যু তেতিয়া মানে তাত কেনেকে সোমাব লাগে চক্ৰ বিহুত সেইটোহে শুনিলে তাৰ পিছত মাক মানে শুই গ'ল যে সেইকাৰণে তেওঁ শুনা নাপালে পেটতে মাক শুই গল যেতিয়া এতিয়া পেটৰ টোৱে কেনেকে শুনিব সেই জন্ম পোৱা পিছত মানে সুমাবহে জানিলে
মহাভাৰত আচলতে ভাৰতৰ প্ৰাচীন আৰু বিশ্বৰ মানে আটাইতকৈ দীঘল মহাকাব্য বুলিয় কয় কৈচোন
অ আৰু আহ মহাভাৰতখন যে
উম
মানে তাত এতিয়া আমাৰ শ্ৰীকৃষ্ণই যেতিয়া মানে মহাভাৰতত গোটেইখিনি আহ নিজৰ মানে অৱতাৰ খিনি প্ৰদান কৰি মেলি গোটেইখিনি শিক্ষা দিলে তাৰ পাছতে মানে আৰু অ এটা যুগৰ মানে অন্ত পৰা নিচিনাই হৈ গ'ল আৰু
অঁ মহাভাৰতৰটো মানে সঁচা কথা কবলৈ গলে ইয়াৰ মূল শিক্ষাটো ধৰ্ম সত্য ন্যায় কৰ্তব্য এইবোৰে বুজাই থৈ গৈছে বুলি কব পাৰে ইয়াত অকল যুদ্ধৰ কাহিনীয়ে নহয় মানে বিপ্তম মানে মানুহৰ নৈতি পৰা সাজ ৰাজনীতি সকলো বিশেষকে ৰাজনীতি নহয় নে
অ ৰাজনীতি সেইখিনিটো মানে ৰাজনীতি সেইখিনি যিতু আজিকালি মানে উ পলিটিচিয়ানবোৰ যে ৰাজ আমাৰ মানে আহ দেশৰ তেওঁলোকে সেই উ মানে ৰাজনীতি তন্ত্ৰই মানে ব্যৱহাৰ কৰি আছে ন
একদম যে ৰাজনীতি স মানে সঁচাকে ৰাজনীতি আগৰ পৰাই মহাভাৰতৰ দিনৰ পৰাই চোৱাচোন
উম মানে শ্ৰীকৃষ্ণই সেইখিনি শিকাই থৈ গৈছে আৰু শ্ৰীকৃষ্ণ আৰু শুকুনি মামা এই দুজন কিন্তু আটাইতকৈ শক্তিশালী আৰু জ্ঞানী ব্যক্তি অ জ্ঞানী ব্যক্তি হৈছে মহাভাৰত আটাইতকৈ শ্ৰীকৃষ্ণ বা ভগৱানৰ তুল্য ভগৱানে তেওঁ মানৱ ৰূপত ভগৱান আৰু কিন্তু উম শ্ৰী কৃষ্ণৰ মানে দুই নম্বৰতে হৈছে শুকনি মামা সেই এ তেখেত হৈছে এক্দম মানে আটাইতকৈ মানে বুদ্ধিমান মানুহ
অ বুজিছো কুৰুক্ষেত্ৰৰ য শুনো এতিয়া চাব গ'লে মানে
হয় দিয়া বেদবিয়াসে যে মহাভাৰতখনন যে লিখিছিলে তেওঁ বোলে কেতিয়া লিখিছিল জানা মহাভাৰত য'ত য'ত নেকি হোৱাই নাই আগত তেওঁ ধ্যান কৰিয়ে মানে বেলেগ এটা ইউনিট তাৰ ওচৰত গৈ যে য'ত মানে মহাভাৰত অলৰেডি হ'ল সেইখন ইউনিত চাই কৰি লিখি কৰি কৰিমপ্লিট কৈ দিলে
আচলতে গোটেই কাহিনীটো পাহা খেলৰ পৰাইতো
আৰম্ভ হয় উম তাকো পাখাযোৰ আকৌ কাৰ শুকনি মামাৰ দেউতাকৰ হাড় দি
ওঠৰ দিন চলিছে
অ ওঠৰদি চলিছে
আৰু একেবাৰে ওঠৰ নম্বৰ দিনতে দুৰ্যোধনৰ মৃত্যুও ঘটিল আছে নহয় জানো আৰু পাণ্ডৱসকলতো বিজয়
বিজয়ী হৈ গৈছিলে জংঘা ফালি দিছিল নহয় কিয়নো লাজতে মাকৰ ওচৰলে বোলে শিকাই দিলে শ্ৰীকৃষ্ণই তুমি কিয়নো মাৰ ওচৰলে বোলে তুমি নগ্ন ৰূপত যাবা কিবাখন পিন্ধি যোৱা বুদ্ধি কৰি সেইটো চল না
অ
সেইকাৰণেতো শ্ৰীকৃষ্ণক চালিয়া বুলি যে কয় ন নাম এটা আছে চালিয়া
হয় নেকি অ চালনা কৰে
বহুত চালনা কৰিব পাৰে ন শ্ৰীকৃষ্ণ নিচনা কুটনীতি মানুহ কোন আছে কোৱা চোন
সেইটো হয় পিছে আৰু শ্ৰীকৃষ্ণই চলোৱা ৰথ খন টো কপিধ্বজ বুলি নকয় জানো
অ কপিধজ আৰু আৰু আছিল নহয় ৰথ খনত কিবা কিবি ধজা আছিলে এনেকে কিবা কিবি নাম আছিলে পাহৰি গলো সৰুতে জানিছিলো এতিয়া মন মনত নাই আৰু
আকৌ পঢ়িলে মানে মনত পৰিব এতিয়া আচলতে আমি টিভিত এবাৰ চাইছো আৰু বাকী মই যি মানে আমাৰ এই যুগত এ মহাভাৰতৰ কথা গীতাৰ কথা ৰামায়ণৰ কথা অলপ মানে আহি পৰে গোটেই বস্তুখিনি নাহে যদিও অলপ অলপ আহে তেতিয়া সেই তেতিয়া পঢ়া এতিয়া অলপ অলপ পাহৰিছো বৰ বেছিকে এ মনতো আৰু এইবোৰ ইমান বিষয়ৰ ওপৰত আমি আলোচনা কৰা নহয় যে
সেইটোয়ে কিন্তু মোৰ হিচাপত এইবোৰহে আমাৰ যিবিলাক পৰীক্ষাৰ যে প্ৰশ্ন যে কাকত
এইবোৰ জানিব লগীয়া কথা অ এই কাৰণ গোটেইখিনি বস্তু ইয়াত সোমাই আছে কাৰণ ৰাজ নীতিয়ে হওক তোমাৰ শিকিবলগীয়া বহুত কথা আছে
সেইটোৱে তাতো মোগলে কিমান দিন আমাৰ ইয়াত শাসন কৰিছিল সেইসোপা দিয়াত কৈ আমাৰ ভাৰতত এইখিনিতো ভাৰত ৰ হেৰি হয় ন ইতিহাস আচল ইতিহাস এইবোৰ্ মোগলৰ কথা বাহিৰৰ পৰা অহা মানুহ কিয়নো দিব দিব লাগে ইণ্ডিয়া কোম্পানীৰ কথা আমাৰ আমি জানি কি কৰোঁ
অ সেইটোয়েতো ইয়াত মহা এইখন যদি মহাভাৰতৰ বিষয়ে যদি দিয়ে ধৰ্মৰ ধৰ্মৰ কথাটো প্ৰথম শিকিব ল'ৰা ছোৱালীয়ে হয় নে ন্যায় শিকিব ৰাজনীতি শিকিব আৰু পৰিয়ালিক সম্পৰ্ক বোৰো শিকিব পৰিয়ালৰ যিবোৰ সম্পৰ্ক ক যে
হয় দিয়া সেইটোৱে মই মানে মোৰ বেয়া লাগে যে আমাৰ ইয়াত মোগলৰ বিষয়ে কিয় দিয়ে বাৰু আমি মোগলৰ কথা জানি আমি কি কৰিম
সঁচাকে দেই
ভগৱানৰ কথা শুনাই ভাল মোৰ হিচাপত কাৰণ
মোৰো মহাভাৰতৰ শিক্ষাটো কিন্তু লাগে মানুহৰ জীৱনত একদম অনুপ্ৰেৰণা হৈ পেলাই ৰব মহাভাৰতৰ যদি এইবোৰ মানে
উম আজিকালিতো গোটেই দেশৰ বি বিভিন্ন দেশবোৰৰ পৰা আমাৰ মানে সনাতন ধৰ্মটোহে ল'বলৈ আহিছে ৰাছিয়া হওক চাইনা হওক চব বোৰ এতিয়া বৃন্দাবনতহে আছে স্থাপিত হৈছে সেই মানুহবোৰ
অ এতিয়া জানানে ফৰেনাৰ মানুহ মানে বাহিৰৰ বিদেশী লোক বেছি বিদেশী পৰ্যটক সাংঘাতিক এই বৃন্দাবন হওক বৃন্দাবন হওক অ একদম বৃন্দাবন হওক বানাৰস চওক সকলোতে তেওঁলোকক মানে দেখা যায়
সেইটোৱে ভাল লাগে সেইবোৰ দেখি সনাতন ধৰ্মটো যে এক নম্বৰ হয়।
অ', সেয়া হয় বাৰু।
উম, বাৰু ঠিক ঠিকে আছে দয়া তুমি নহ'লে অকমান আৰাম কৰা।
অ', ঠিক আছে দিয়া। ৰাখিছো উম, উম।